কি কৰিছা?
আছো এনে তুমি কোৱা।
মই আছো এনে, এই কিবা সুধিব লগা আছিল সেইকাৰণে ফোন কৰিছিলো।
অ কোৱা কি কথা।
তুমি কেতিয়াবা চিৰাখানা গৈ পাইছা নেকি? মানে তাৰ বিষয়ে মোৰ অলপ জানিবলগীয়া আছিল।
অ মই মোৰ চিৰিয়াখানাৰ ঘৰ ওচৰতে মই সৰুৰে পৰা ক'ব গ'লে বহুতবাৰে গৈছো। কিয় তোমাৰ এটা প্লেন আছিলে নেকি তোমাৰ?
অ আচলতে এইৰ ব আহিছে ত আমি মানে ফুৰিবলৈ যাম বুলি ভাবিছো তাৰ টাইমিং আৰু এনটি ফিছটোকিমান কিবা আইডিয়া আছে নেকি তোমা
অঁ আছে এন্ট্ৰি ফিজটো ক'ব গ'লে তিনি তিনিৰ পৰা ত্ৰিছৰ পৰা চল্লিছ টকা হ'ব এজনৰ। আৰু টাইমিংটো আঠ বজাৰ পৰা আবেলি পাঁচ বজাত পাঁচ বজালৈকে খোলা থাকে, কিন্তু এটা কথা মনত ৰাখিবা শুক্ৰবাৰে চিৰিয়াখানা বন্ধ থাকে সাপ্তাহিক মেই মেইনটেনেসৰ বাবে গতিকে শুক্ৰবাৰে নাযাবা বাকী যি কোনোদিনা যাব পাৰা।
মই মই আকৌ শুক্ৰবাৰে মানে হেৰি পেলেনটো কৰা আছিলে ঠিকেই আছে কৈ দিলা নহলে আৰু পিছত হেৰি হৈ যাব আকৌ ঘুৰি আহিব হেল্ল
এৰিয়াটো বহুত ডাঙৰ হয় প্ৰায় চাৰিশ ত্ৰিশ এক্টৰ মাটি আছে যদি তুমি ভালদৰে প্ৰতিটো চকুন চাব খোজা তেন্তে কমেও তিনিৰ পৰা চাৰি ঘণ্টা আৰামত লাগিব। বহুত খোজ কাঢ়িব লগা হয় গতিকে আৰামদায়ক জোতা পিন্ধি যাবা তুমি।
ৱাৱ চাৰিশ ত্ৰিশ হেক্টৰ আটছা তাৰ মেইন অহ এ কি বাৰু মানে কোনবোৰ জীৱ জন্তু দেখিবলৈ পোৱা যাব?
চোৱা অসমৰ চিৰিয়াখানা আটাইতকৈ মেইন এট্ৰেকশচনটো আমাৰ এশিঙীয়া গড় হয়। সিহঁতৰ কাৰণে এটা ডাঙৰ এৰিয়া আছে তাৰ পাছত তাত ৰয়েল বেংগল টাইগাৰো আছে লগত এছিয়াটিক লায়ন আৰু ব্লেক পেন্থাৰো আছে
নেগ পেনথা সঁচাকে মই কেতিয়াও দেখা নাই চিৰাখানাত চোৱাৰ মজা হ'ব আৰু আৰু অ চি চিতাবাঘো আছে নেকি চিতাবাঘ চাবলৈ বহুত মানে হয় চাম চাম বুলি ভাবি আছো আৰু চাব মনজাই আছে কেতিয়া যে পাম চিতাবাঘ আছে নেকি তাতে
চিতাবাঘো আছে লগতে তাত এয়া ফুল দিবনো আছে য়াৰ চিয়ৰ তুমি শুনিবলৈ পাবা ৰাতিপুৱা শুল দিবনো আছে তাতে বান্দৰৰ প্ৰজাতি হয় এটা ৰাতিপুৱা সময়ত তুমি তাৰ চিঞৰ শুনিবলৈ পাবা
আচ্ছা হলৌ বিষয় সিহঁতৰ চাউল বৰ ইউনিক হয় আৰু চৰাই চিৰিকটীৰ কালেকচন কেনেকুৱা তাত
চৰাইৰ কালেকশ্যনটো বৰ ধুনীয়া তাত এটা ডাঙৰ এভিয়াৰী আছে তাত তুমি ধনেশ চৰাই এ আৰু ৰং বিৰঙী ভাটৌ বিদেশী চৰাই দেখিবলৈ পাবা বৰাপ চৰাইবোৰ দেখোন কিছুমান ঠাইত এনেই ঘূৰি থাকে এটা ৰেপটাইল হাউচ আৰু য'ত বিভিন্ন ধৰণৰ সাপ ৰাজফেতি আৰু অজগৰো আছে
ইয়াৰ তেতিয়া হলে গোটেই পইচা উচল আৰু তাত কি কি পায় কব পাৰিবা
অ চিৰিয়াখানাৰ ভিতৰত এখন ডাঙৰ বনেটিকেল গাৰ্ডেনো আছে যদি তোমাৰ গছ গছনি বা প্ৰকৃতিৰ চখ আছে তেন্তে তুমি ভাল পাবা তাত অসম আৰু উত্তৰ পূৰ্বৰ বহুত দুৰ্লভ ঔষধি উদ্ভিদো আছে আৰু আটাইতকৈ বেষ্ট বস্তু হ'ল তাৰ অৰ্কিড হাউচ তাত ইমান বেলেগ বেলেগ ভেৰাইটিৰ অৰ্কিড আছে যে চাই ভাল লাগি যায় কপৌফুলো তাত দেখিবলৈ পাবা তুমি
কিন্তু মোৰ ভাল কথা মায়ে কি ইয়াত কৰা হয়
ঠিক শুনিছা তুমি আাচাম স্থেষ্ট ৰেচকিও চোৰ হিচাপে কাম কৰে উত্তৰ পূৰ্বাঞ্চলত যেতিয়া বানপানী আহে বা ক'ৰবাত মানুহ বন্য প্ৰাণীৰ সংঘাত হয় তেতিয়া আঘাতপ্ৰাপ্ত বা ৱাদ হেৰুওৱা জীৱ জন্তু টো বোৰক ইয়াত লৈ অহা হয় সিহঁতৰ চিকিৎসা কৰা হয় আৰু যদি সিহঁত সুস্থ হৈ উঠে তেন্তে পুনৰ হাবিত এৰি দিয়া হয় বিশেষকৈ এশিঙা গড়ৰ পোৱালি আৰু চিতাবাসৰ বাবে ইয়াত বহুত বিলেবিতি যেন ব্যৱস্থা আছে
এইটো জানি সঁচাকৈয়ে বৰ ভাল লাগিল ইয়াৰ অৰ্থ হল আমি যিটো আহ টিকেটৰ পইচা দিওঁ সেইটো এক প্ৰকাৰে এই জীৱ জন্তুবোৰৰ আৰু সংৰক্ষণৰ কামতে হয়
অ একেবাৰে সঁচা কথা আৰু এটা কথা যদি অথৰিটিয়ে এটা প্লাষ্টিকৰ ওপৰত বহুত কৰা নিষেধাজ্ঞ লগাইছে তুমি ভিতৰলৈ প্লাষ্টিকৰ বস্তু বা টেষ্টডেবল বটল লৈ যাব নোৱাৰা যদি লৈ যোৱা তেন্তে এণ্ট্ৰিত চিকিউৰিটি চেকে বটলত দহ বিছ টকাৰ এটা ষ্টিকাৰ লগাই দিয়া যাতে তুমি ভিতৰত আৱৰ্জনা পেলাই নিদিয়া